অ'হ! কি কৰিছা?
এয়া অকনমান কাম এটাত লাগি আছিলোঁ, তুমি কি কৰিছাঁ?
এ মই আছোঁ।
অ' বাকী ভাল নহয়?
ভাল, ভাল, তোমাৰ ভাল?
উম ভালে, ভালে, মাঁ হতৰ ঠিকে
ঠিকে আছে, ঠিকে আছে, মানে কি হ'লেই? আজি বতৰতো এই কাপোৰ ধুই মেলি থোৱা আছিলে যে
অ'! অ'!
এতিয়া আকৌ বতৰতো আকৌ, অথনি আকৌ বৰষুণ দিছিলে। এতিয়া আকৌ ৰ'দ দিয়া নিচিনা কৰিলে
তাকেহে, পতককে বতৰটো সলনি কৰি পেলালে।
তাৰপিছত বতৰতোঁ দেখি কাপোৰ‌ এসোপা ধুব লগা আছিলে, সেইখিনিও ধোৱা নহ'লে। ইনে, ইনে। বেয়া হ'ল।
তাকেহে কালি সেই বতৰ, কি অ'! অথনি এবেলা তোমাৰ বতৰটো ধুনীয়া কৰিলে অকমান, বতৰটো ভালে আছিলে বাৰু, তাৰ, অকণমান গোমা নিচিনা হৈ আছিলে। তাৰ পিছত বৰষুণ ষোণ দিলে এতিয়া আকৌ একদম ৰ'দ।
তাকে, বুজিয়ে নপাওঁ। কি হয় ইফালৰ পৰা সিফাল'লে। ধুই বই পোৱা নাযায়।
ভাত পানী খালা?
ভাত অ খালোঁ খালোঁ। কিহেৰে খালা তোমালোকে?
ভাত আজি তোমাৰ গোল নেমু, আছিলে। তাৰ পাছতে এ বিৰাট ভাল লাগে মোৰ মানে। সেইটোয়ে প্ৰথম ওলাইছে আৰু তাৰপা তোমাৰ খাৰ হেৰি বনাইছিলে এইটো। কি বুলি কয় উম তিয়হৰ তাকে অকমান আঞ্জা টাইপত বনাইছিলে। ত তোমাক গোল নেমু, দি। পেলাই বিলাহী চিলাহী দি তাৰ পিছত তিঁয়হৰ আঞ্জা তাৰ পৰা সৰু আলু গুটি ভাজি। তাৰ পাছতে তোমাৰ উম একদম মানে মোক। প্ৰিয় আৰু। তাৰপিছত তোমাৰ আৰু লগতে ভাত কেৰেলা ভাজিছিলে ভাত কেৰেলাটো মা হঁতৰ কাৰণে তাৰ পিছতে সেয়াই যেনিবা।
মোৰ জানানে আজিকালি খাবলৈ মনে নোযোৱা হৈছে যি বস্তু কিয় মই একদম নাজানো। মোৰ খাবলৈ একদম একদম মন নাযায় মানে যি টি বস্তু মানে একো দেখি খঙে উঠা হৈছে বস্তুবিলাক আজিকালি। একে তপা ভাজিকে দালিকে মানে। ধৰা
হয় সেই
কিমাননো খাই থাকিবা এই এইটো চিজনত যে অকল ভাত। কেৰেলা, পটল, আমুক তামুক এইবোৰে চলি থাকে আৰু।
আৰু এইবোৰ দেখি দেখি কিবা অশান্তিহে লাগে।
অশান্তি লাগেটো।
মই যে, মোৰ মানে মই একদম মই ভাত কেৰেলা এই এনেকে মই মানে পাচলিবোৰ দেখিলে মই মানে কেতিয়াবা সেই বহুত দিনৰ মূৰত কেতিয়াবা অকমান খালো তাৰ পাছত মই বৰ মানে ভাজি চাজি বিলাকত মোৰ ইমান ইন্টাৰেষ্টটো নাই মই বৰ বেয়া পাওঁ।
মোৰ মানে কি। হয় এই অকনমান মানে ভাল হ'ব লাগিব। বস্তু বোৰ মই একদম কিবা কিবি হ'লে মই খাব নোৱাৰো মানে।
সেইটোৱে জুতি বুদ্ধি অকমান লাগে সেইটো মোৰো হয় দেই। আৰু মোৰ বিশেষকে মোকতো তুমি শাকৰ আঞ্জা দিলে বাৰু মোৰ অইন দৰকাৰো নাই। মোৰ টেঙা চা আঞ্জা তেনেকে দাইল কিবা এটা টেঙাকে বনাই দিলে মোক বেলেগকে আৰু দৰকাৰও নাই
আৰু এই বতৰটো চাই পেলাইও কিবা অশান্তি লাগি থকা হ'ল
সেইটোয়েই তোমাৰ মানে। কিনো কৰিছে বতৰডালেও কেতিয়াবা তিতা কেহা লগাই দিয়ে দেই।
মই যে সচাই কৈছো আমাৰ ঘৰত যেতিয়াই কাপোৰ খিনি ধোৱা যায় তেতিয়াই বতৰটো বৰষুণ পেলাই।
হয় হয় মানে হেৰি হয় আকৌ পতক। কে বতটো তুমি বতৰ মহিমা তুমি ধৰিবই নোৱাৰা অ।
নোৱাৰি নোৱাৰি।
বতৰে কি ৰোপ দেখায় তোমাৰ কেতিয়াবা দেখিবা বতৰ ভাল কেতিয়াবা দেখিবা বতৰ বেয়া।
মানে কি জানা মোৰ এই এইকেইদিন এই গ্লাছ পেইণ্টিং কেইখন কৰি আছো যে।
অ অ।
অকমান শুকুৱাবও লাগে ও সম। নহলে দিগদাৰ হৈ যায় নুশুকালে সেইটো কাৰণে মানে শুকুৱাবলে এ তুমিওটো শুকোৱাব কৰিব লাগে
অ আই মই যে ক্লে আৰু ৰেজিনৰ কাৰণে মোৰ কেতিয়াবা প্ৰব্লেম হৈ যায়। ঠাণ্ডা দিনগিতাত যে বৰ দিগদাৰ
দিগদাৰ পাইছো মানে এতিয়া শুকুৱাব লাগে শুকুৱাব পৰা নাই বাহিৰতো সেয়া ভি তৰটো এয়া তাৰপিছত কালি মানে চু এই হেৰি এইটোকা আকৌ বৰা চাউল কেইটামান আছিলে বৰা চাউল বৰা চাউলক আকৌ ক্ৰীমৰ সৈতে খাই ভাল লাগে নহয়।
অ ভাল লাগে ভাল লাগে
মায়ে কলে তই এই কেইটা ৰ'দত দেগেচোন মই ৰ'দত দিলো ৰ'দ ৰ'দ দি পেলাই কি হ'ল মানে এই পোক লাগিছিলে ৰ'দত দিলোঁ এতিয়া মানে ভালকে পুক খিনিও যোৱা নাই জাৰি দিছো বাৰু হ'লেও আৰু এটা ৰ'দ ৰ'দ পালে ভাল সেইয়াই আৰু মানে সিফালো হোৱা নাই সিফালো হোৱা নাই ইটো নহয় সিটো নহয় ৰ'দত নাই এই বস্তা চাউল খিনি ঠিক কৰিব পাৰিছো না আকৌ ইফালে এই পেইণ্টিং কেইখন শিকোৱাইছে মানে কৰিবলগীয়া কাম যি আছে। কিন্তু বৰষুণ হলে - দিলে বৰষুণ ভালকে দিয়ক তেতিয়া আমি আশা নকৰো নহয়।
সেইটোৱে আৰু তোমাৰ তোমাৰ মানে বতৰে কেতিয়াবা দেখিবা বেলেগ এটা ৰূপ, কেতিয়াবা দেখিবা বেলেগ এটা ৰূপ। কিনো কৰি আছে।
উম। ধৰিবই নোৱাৰি দিগদাৰ।
তাকেইেতো। এনেকে হলে বৰ দিগদাৰ হয় আকৌ।
আৰু মানে এতিয়া মানে কি হয় যে এই এনেকুৱা দিনত আৰু যিটো ৰ'দ মাৰিলেও মানে চূড়ান্ত পৰ্যায় মাৰে নহয়।
অঁ।
ৰদতে ৰ'দো সাংঘাতিক ৰ'দ মাৰে।
তাকে সেও ৰ'দেও কেতিয়াবা বৰ একদম মানে আহ এ আজি নে এতিয়া যে ৰ'দটো তোমাৰ আজি দিনটো বতৰতো গোমা যদিও গৰম গৰম ভাৱটো আছে জানানে?
তাকে। আছে আছে আছে
মানে মই অথনিহে অকমান ওলাই গৈছিলো বৰতাহতৰ ঘৰলে, ঘৰলে আহিছো মানে তোমাৰ সেই গৰম গৰম ভাৱটো যে
পিছে পিছে লিচু খাইছা নাই এইবাৰ?
নাই প্ৰায় লিচু হে খোৱা হোৱা নাই, এই লিচুবিধক কিনিবলে নে খাবলৈ যিটি
তেজপুৰ লেচু তেজপুৰ লেচু। টো একদম পুৰা বিক বিশ্ব বিখ্যাত হোৱাৰ নিচিনা হৈছে যে। ইয়াত এতিয়া যোৰ হেৰি যোৰহাট তাত এতিয়া ওলাইছে নহয় ওলাই পেলাই এই লেচু বিলাকৰ দাম হেৰি চাৰে চাৰিশ পাঁচশট তেনেকুৱা হৈছে বোলে। কেজি তাকো তাকো কেজি অকল লেচু টো কীটা নহয় লেচু কেইডাল ঠাৰি কেইডালৰ সৈত
ঠাৰি কেইটা, কালি পৰহি নেকি আমাৰ পৰহি আমাৰ দেউতাই কৈছে বোলে লিচু লিচু কেইটা বোলে থোকটোত তোমাৰ লিচু কম শাৰী কেইডাল আৰু পাতকেইটা বেছি। কোনোবাতো যেনিবা পাতকেইডাল অঁতৰাই থয় কোনোবাতোৱে যেনিবা পাতকেইডাল মান থাকে, কিন্তু ঠাৰি কেইডালতে তোমাৰ ৱেটটো আধাটো গুচিয়েই যায় তাহাঁতৰ। লিচুতে নে কম কম বোলা থোকটোত।
অ সিহঁতে কি বুলি ভাবে ঠাৰিৰে সৈতি মানুহে খায় নেকি?
কব নোৱাৰো দেই। ঠাৰিডালৰ দামটো উঠাই লয়।
ঠাৰি ডালৰ কি হিচাপে কেজি আৰু মানুহে নিকিনা হব লাগে তেতিয়া নিকিনিলে সিহঁতি দাম কপা কব।
সেইটোৱে আচলতে সেই তেনেকুৱা
মানুহে নিকিনা হব লাগে। মানুহ বিলাকে একদম মানে সঁচাকে বস্তু বাহনিৰ কিবা লিগেল মানে যোনটো হয় মানুহে সেইটো দাম কব লাগে। এই নোহোৱা নোপুজায় ইতিয়া ঠাৰি কেইডাল লেচু বোলে ঠাৰি পাতে চাতে এশোপা মান দিয় নহয় আগতে আমি কিনিলে লিচু থুক হিচাপে পি কিনো থোক মানে কি লেচু বিলাক লাগি লাগি ওলমি থাকে থোক কিনি কাটে গতিকে সেইটো হিচাপে কিনা যায় কিন্তু লেচুটো ঠাইকেইডাল কোনে খায় সেই কেজি চিষ্টেমত তেনেকে লেচু বিকে নেকি?
হয় ও
বলে এইটো এইটো ক'ত? এশ টকা বা দুশ টকা তেনেকে বিকক
সেইটোৱে আৰু তুমি ইয়াৰ ইয়াৰ লিচু কেইটা তুমি খাবাচোন। একো মানে তোমাৰ এইবোৰ আচলতে ধেমাজি ফালৰ লিচু বিলাক আমাৰ ইয়াত উলিয়াইহি
এই ত নাই এতিয়া তেজপুৰ লিচু ওলাইছে।
এতিয়া তেজপুৰত লিচু বুলি কৈ পেলাই তোমাৰ বেলেগ ক'বাত লিচু খুৱাই গম হোৱা নাই।
খুৱ ব সেইটো বাৰু হয় কিন্তু এতিয়া লিচু বোৰ দেখিবলৈ আকৌ মানে আমাৰ মানে উ কিছুমান জেগা লিচু। তুবোৰ মানে মানুহ বিলাকে এক্চুৱেলি আমিও চিনি নাপাওঁ নহয়। ওহহ স কৰ্ কি আৰু সিহঁতিতো আমাক বেঙা বনায়েই থাকে।
সেইটোৱে মানে কি হয় তোমাৰ বস্তুতটো আমাৰ মানে এতিয়া। কালি দে
এই আঠ আগফালে বহি আছোঁ‌। এই মহ'ৰ কামত থাকিব নে বা ইমান মহ ও
এ গৰম দিন কেইটাত যে আৰু এইবোৰ বাৰিষা দিনকেইটাত বিশেষকে মৌ চব ক' পানো ওলাই আহি কব নোৱাৰো দেই।
উ একেবাৰে মোৰ উ বিন্ধি বিন্ধি কামুৰিছে একে তিনি চাৰিটা মানে। ওহ ওহ ওহ এই মহবোৰ মানে ৰাতি। টি ভেণ্টিলেচন খুলি থলে ম চাবা আৰু
উম হয় দেই এই মহৰ তান্দৱ। টো বৰ থাকে কিছুমানত দেই। কিছুমানত বুলি কি কয় আমাৰ এ তোমাৰ আমাৰ এই সেই পুৰণা ৰুম কেইটাত আছে আকৌ মাহঁতৰ ৰুমটোত আছে।
মানে ডাঙৰ ডাঙৰ মহ ওলালে মানুহ। মুৱৌ বৰষুণ আহিব বুলি নাজানো আৰু
ক'ব নোৱাৰো দেই। বৰষুণ দেখোন দিলেও দেখোন সেই কিন কিনকে অকমান দিয়াত। তাই এৰিয়ে দিয়ে সেইটোৱে বৰষুণতটোও সেই ডাঙৰ। দিয়া নাই অ'।
সেইটোৱেই।
তোমাৰ মানুহৰ গা বোৰ সাত পৰিবলৈ দিয়াই নাই।
তাকে কি জানা এই টাউনৰ এই অভাৰ ব্ৰীজ খনৰ তলতে খুব সম্ভৱ পোৱা যাবা। লেচু বিলাক এই তাতে বিকি আছে অ'
উম,
মোৰ মতে তাত দামতটো মোৰ মতে নকমাই সিহঁতি।
এ দাম নকমাই দামটো তোমাৰ তুমি বস্তু আৰু উম উম তুমি ব বাৰি বস্তু তুমি -তুমি তেনেকে কেতিয়াবা খাবলৈ মন গ'লে তুমি তেনেকে দামতো কিনি খাব লাগিব উপায়ো নাই নহয়।
অ' উপাই নাই অ '
এতিয়া পাবলৈও তেনেকে নাই আৰু তোমাৰ খালি মেইন কথা এই এতিয়া দৰববোৰ দি মেডিচিন বোৰ দি পেলাই যে সেইকাৰ ভয় লাগে অ জানেনে।
দিব পাৰিম মেডিচিন টো চবকে দিয়ে চবতে দিয়ে আমি এতিয়া ভয় কৰি কি লাভ আছে নো
সেই টোৱে ন'মোৰ মানে। কি হ'ল
মেডিচিন এতিয়া কোনো বস্তু নাই। যোনতটো বস্তু নিদে এতিয়া আম। নাম বিলাকক আকৌ বোলে। কম মেডিচিন দিয়ে নি এতিয়া আমিনো কেনেকে গম পাম এইটো ভাল আম এইটো বেয়া আম।
অ ' এই এতিয়া জমনী কি ডাক্তৰে ভয় কৰে। ডক্তৰেই কৈ দিছে। সেইদিনাখন ই এন টি ডক্তৰে সেইদিনাখন কৈছে হেৰি ছাৰে অনুপম হাজৰিকা বুলি কয় তোমাৰ তাৰ পৰা সেইজনে কৈছে হেৰি এ বোলে এইবোৰ বোলে এতিয়া বোলে আম আৰু বোলে লিচু বোৰ কিনি খাবলে বোলে ভয় হৈছে দেই ন'। খাবা বোলে পতককে বাৰী পালে খাবা তাৰপা মই বোলো বাৰি পালে খাবা সদায় সদায় ক'ত পাব। আম বাৰু বোলেো দুটা কেইটামান বাৰী খোৱালে কিন্তু সদায়তো আপুনি আমবোৰো বোলো কি হয়।
এ' নাপায়ো অ' নাপায় আৰু এটা কথা এই বাৰী আম বোৰ সদায়। হেৰিয়ে থাকে। এইবোৰ পুকীয়াই হয় কোনো ভাল আম পাব মানুহে।
অ' এতিয়া আমাৰ জেঠাই হঁতৰ তাত আৰু কি হয় জানে আম বিলাক মানে সৰি যায়। যে এইবোৰ বান্দৰে চান্দৰে খাই পেলাই আহি আহি। মই সেই এতিয়া আমাৰ জেঠায়হঁতৰ ঘৰ। শুনিছো তোমাৰ বান্দৰ চান্দৰে খাই মানে সেখ কৈ পেলাইছে।
অ'
তেনেকুৱা হয় আকৌ। তাৰ পাছতে বাকী বাকী এতিয়া ভাত পানী এতিয়া খালা
খাই হ'ল এই কাপোৰ চাপোৰ খিনি সেই উম আকৌ মানে ৰ'দলৈ উলিয়াইছিলো যে আকৌ এতিয়া সামৰি থৈ দিওঁ অকমান এবাৰ ওলোৱা এবাৰ সোমোৱাাহে হৈছে ঠিকে আছে দিয়া বাৰু।
ঠিক আছে দিয়া যোৱা। হ'ব উম উম